আহ।
ক'ত আছা?
এই ঘৰতে বহি আছো গৰমখনত, তুমি?
মই এয়া মই এ চি তলতে বহি আছো।
কি কোৱা অ' এ চি ল'লা নেকি?
হা অ' নহয় নহয় বাহতঁৰ ঘৰলে আহিছিলো মানে তাতে।
মই ভাবিলো এসচি টো ল'লা নেকি মোৰ গ'লো হেনেন ঘৰলৈ।
নাই নাই। এ নাই নাই এ চি লোৱা নাই বাহঁতৰ ঘৰত আহিছো যে তাতে অকমান বহি আছো আৰু। ফ্ৰি ৱাই ফাই লৈ আছো বিণ্ডাছ এ চি তলত বহি শুই আছো যি গৰম বুজিছা। অৱস্থা বেয়া হৈ গৈছে গৰমত এ মই আৰু বিলো আহমেদ। এই মোক নক'লা যে মইয়ো গ'লো হেতেন। এ তোমাক ক'লো হয় মানে তুমি আকৌ ঘৰলৈ গ'লে উঠনি ময়ো ভাবিলো ঘপকে গুচি যাওঁ। এ এইটো হিচাপত জল্দি গুচি আহিলো বে এ হ'ব দিয়া তোমাক বেলেগ এদিন লৈ আহিম কি আছে।
ভালে কৰিলা বাৰু দে মই ঘৰত আহি শুলো বাৰু দে মোবাইলটো চাৰ্জ দি।
অ', ঠিকে আামিও এয়া দিনডাল একদম পৰি আছো ধুনীয়াকে এ তেতিয়া আৰু ধুনীয়াকে কাপোৰ চাপোৰ খুলি শুই আছো আৰু বুজিছা। গম পাইছো গম পাইছ বাকী শুনাচোন তোমাক কথা এটা সুধো।
কোৱা।
মই কম্পিউটাৰ ক্লাছ এটা ল'ম বুলি ভাবিছো মানে। কম্পিউটাৰ ক্লাছ ক'ত ল'লে ভাল হ'ব?
মই য'ত লৈছিলো তাতে লোৱা।
লৈ লোৱা নে কি কোৱা হয় নেকি, তুমি ক'ত লৈছিলা?
এ মই টাউনত লৈছো।
টাউনত লৈছিলো। অ', টাউনৰ ক'ত মানে ইনষ্টিটিউটৰ নামটো কি?
ভিনটেজ একাডেমি বুলি কয় তাতে লৈ ল'ব পাৰিবা তুমি।
অ', হয় নেকি তাতে জই ফ্রিজ কেনেকে মানে কেনেকে জইন কৰিব লাগিব?
তাৰ তুমি জইণ্ট ফি দুটা অপশচন আছে।
অ'।
এটা তুমি যদি ই এম আই চিষ্টেম কৰা দুবাৰ দিলে হ'ল।
অ'।
আৰু যদি ওৱান টাইম পেমেণ্ট কৰা তেতিয়া হ'লে ওৱান টাইম দিলে হ'ল। কাম কৰিবা মোৰ লগত ওলাবা।
অ', হ'ব হ'ব দিয়া মই ওলাম দিয়া তোমাৰ লগত এপাক যাম নহ কি কোৱা?
কেইটামান অ'। অ', কিবা এটা মিলাই কৰাই দিবা আৰু।
অ', অ', কৰাই দিম বাৰু দে মই তাতে পঢ়িছিলো।
পঢ়িছিলোঁ। তুমি কি বেকগ্ৰাউণ্ড চাউড শুনি আছা নেকি মোৰ পৰা?
অ', মোৰো তেনেকুৱাই লাগি আছে।
মানে শুনি আছা নেকি পিছ মোৰ পিছফালে কিবা কৰি থকা। তোমাৰ একো শুনা নাই মানে মোৰ চাউন্ডটো ইকৌ হোৱা নিচিনা লাগি আছে। অ', এইটো তোমাৰ মোবাইলৰ প্ৰব্লেম দিয়া।
কি কোৱা!
উম, বাকী হেৰি কম্পিউটাৰ ক্লাছ কিমান কেইদিনৰ হয়, আৰু তোমাৰ কি, কি থাকে মানে কোৱাচোন?
মানে ইয়াত তোমাৰ এটা আছে ওৱান ইয়েৰচ আৰু এটা আছে চিক্স মান্থ। ত' কোনটো কৰিবা বা ওৱান ইয়েৰচটো তোমাৰ কৰিলে বেছি প্ৰফিট হ'ব বুইছা।
অ', অ', ময়ো তাকে তাকে ভাবিছোঁ মানে মই ঘৰত সোধোতেও মোক কৈছে ছিক্স মান্থৰ কৰি তেনেকে একো নহয় ওৱান মানে ওৱান ইয়েৰটো কৰিলে মানে এক বছৰীয়া কৰ্চটো কৰিলে আমাৰ কাৰণে ভাল বোলে। আৰু চবতে ধৰা তোমাৰ এ, ছমহীয়াটোৰ বোলে একো ভেলু নাই। এক বছৰীয়াটো বোলে অলপ মানে দৰকাৰী তাত গোটেইখিনি বস্তু সোমাই থাকে কিবা হওঁক। বা এনেকে এইচটি এম এল তাৰপিছত এইবিলাক এইবিলাক চব তাতে সোমাই থাকে বুলি মই মানে ঘৰত মোক কৈছে আৰু মোৰ বা ও কৰিছিলেটো কম্পিউটাৰ ক্লাছ। মানে সেইটোকাৰণে মই সিমানখিনি জানিবলৈ পাৰিছোঁ ময়ো এতিয়া ভাবিছোঁ তাকে, তাতে লৈ লওঁ নেকি? তোমাৰ কি কমপ্লিট মানে শেষ হৈছেনে ন কৰি আছা এতিয়াও?
নাই, নাই মোৰ শে
মোৰ শেষ হ'ল বাৰুতে। অ', হয়, নেকি কেতিয়া শেষ হ'ল তোমাৰ?
অ', দুহেজাৰ পঁচিছতে শেষ হ'ল
শেষ হ'ল এতিয়া একবছৰ মানেই হৈ গ'ল মোৰ। অ', অ', ঠিকেই আছে। মইও এতিয়া এডমিশ্যনটো ল'মহে মোৰ এয়া ইন্টাৰশ্বিপৰ কাম চলি আছে যে। কৰি লোৱা অ', সেইটোয়ে এইটো শেষ কৰি পেলাই ভাবিছোঁ সময় এটা উলিয়াই পেলাই এক বছৰ ৰীয়া কৰ্চ এটা কৰি লওঁ।
উম।
সেইটোকে ভাবি পেলাই আৰু এতিয়ালৈকে ৰখি আছোঁ আৰু একো লোৱা নাই।
উম, এ, দুটা চেম পাবা তুমি।
হা, হা!
তুমি এতিয়া দুটা চেম বোলো হে
বোলো হেৰি কৰিব লাগিব ফাষ্ট ছেম, অ', অ', ফাষ্ট ছেম আৰু ছেকেণ্ড ছেম ন!
ফাষ্ট ছেমটোত তুমি ডেইলী
তাৰপিছত কৰেল ৰ অ', আকৌ মাইক্ৰ'চফ্ট
মাইক্ৰচফ্ট
মাইক্ৰচফ্ট, অ', সেইটোৱে টো অ', মাইক্ৰচফট ৱৰ্ড এইবিলাক কৰাব নহয় ন আমাক?
এক্সেল তাৰপিছত হেৰি' কি আছিলে ফটোশ্বপ। উম, সেইটোও কৰাব সেইটো ম'ষ্ট ইম্পৰ্টেণ্ট চাবজেক্ট। অ', সেইটো ইম্পৰ্টেণ্ট পাৰ্ট।
ছোঁ মানে মইও গম পাইছোঁ মোকো কৈছে ধৰা ছাৰে ট্ৰিবল এল এনেকে এল, এল পি এইবিলাক কৰাম বুলি কৈছে।
উম।
সেইবিলাক কৰিলে মানে মই পুৰা নোট কৰি, কৰি কৰিম আৰু লিখি ল'ম মানে। সেইটো কৰিলে তোমাৰ বেছি প্ৰফিট, পিছলে মোৰে ভাল হ'ব দিয়া চো চোন কাম চাম সোমাবলে ডাইৰেক্ট ধৰা এল পি চাৰ্টফিকেটখন দেখাই দিলে হ'ল।
অ', তেতিয়া তোমাৰ এল পি চাৰ্টিফিকেট ক'লে তাত পিঙা নামৰ ল'ৰা এটাই তোমাক চাৰ্টিফিকেট সেই দিয়ে দিব চাকৰি।
অ', সেইটোয়েটো এল পি, এল এইচ এইবিলাক মানে এলাৰ এইবিলাক জল্দি জল্দি বা পোৱাত মানে ভাল হয়, আৰু আকৌ মানে ধৰা এই হস- হস্পিতাল এখনতো সোমাম বুলি ভাবিছিলোঁ বায়'ডাটা দিছোঁ বাৰু মোৰ তাতে কৈছে চাই কৰি চব ভালে আছে তোমাক ফোন কৰিব তুমি কেইদিনমান ৰখা খা, মই কৈছোঁ হ'ব খালি কৈছে তুমি মষ্ট এল পি চাৰ্টিফিকেট উলিয়া এইবিলাক উলিয়াবাই, মই কৈছোঁ হ'ব দিয়ক তেন্তে উলিয়াম। ধৰক এতিয়া মানে মোৰ এটা বহুত দৰকাৰী হৈ গৈছে ধৰ এখন কম্পিউটাৰ চাৰ্টিফিকেট এক বছৰীয়া কৰ্চৰ কাৰণ সেইটো মানে ধৰা চবতে কম্পিউটাৰৰ কাৰণে সেইটো চাৰ্টিফিকেট লাগে ন' আৰু সেইটো মানে অকণ আমাৰ ভন্টেজত ললে মানে আমি ভালো হব এতিয়া অলপ মোৰ যদি ডিচকাউন্ট হৈ যায় আৰু মোৰ বাও মানে কৰিছিলে ত' মই তোমাৰ লগতো তুমিও কৰিছা তুমাৰ লগতো যাম আৰু এপাক তালে গৈ পেলাই মোক কিবা এটা কথা চথা পাতি
অ' ল হেৰি কৰিবা কৰিবা আহিবা দুইটা একেলগে যাম
কেতিয়া মানে যাব পাৰিবা তুমি?
তুমিয়ে কোৱা মইতো ফ্ৰী য়ে আছো। উম' তুমি যদি এডমিশন ল'বলৈ যদি বেছি কি মন গৈছে মোক ক'লেই হ'ল কাইলৈ যদি যোৱা
সেইটোয়ে সেইটোয়ে কাইলৈ মই ধৰা তোমাৰ কাইলৈ মানে আমি ওলাম দিয়া মই তোমাক ফোন কৰিম মই গাড়ী লৈ যাম তাৰপৰা তোমাক লগ ধৰিম আৰু তাৰপা আমি দুইটা গৈ পেলাই এডমিশনটো লৈ থৈ আহিম গই ন'।
কিন্তু তুমি যে এডমিশনতটো তাত যে লৈছা
লৈছা
তুমি ক্লাছটো মানে ক্লাছটো যেতিয়া কয় তেতিয়াই কৰিবা দেই নহ'লে মানে ফাইন লয় সিঁহতে বুজিছা।
হা হা হা
ফাইন লয় নহ'লে তুমি যদি ক্লাছ বেছি ক্ষতি কৰি থাকা।
অ' অ' সেইটো নহয় সেইটো নকৰিলেই হ'ল আৰু দিয়া মোৰ মানে এতিয়া কাম এটাটো সোমোৱাৰ কথা পাটি আছো সেইটো কামত সোমাই গলে মই কিবা এটা মিলাই মিলাই কম্পিউটাৰ ক্লাছটো কৰিম আৰু এতিয়া ফাইন ল'লে কেনেকে কৰিব পাৰিম কোৱাচোন তুমি নিজেই কোৱা।
সেইটো গম পাইছো তুমি যদি এমাহ মান ক্ষতি ক্ষতি কৰা একো নহয় যদি তুমি যদি ক্ষতি কৰাবলৈ ছমাহ সাতমাহ ক্ষতি কৰিছা এতিয়াতো ফাইনটো লবই অভিয়াচলি।
আৰগাৰ পিটিব মানে
উম' মানে
মানে পুৰা হেৰি কৰিব হ'ব হ'ব মই বোলে ইমান ক্ষতি নকৰো বাৰু চাই চিতিয় কৰিম কতি কৰিলেও চাই চিতিয়ে কৰিম আৰু চব মানে মিলা ম আৰু ইমান টেনশন ল'ব নালাগে
আৰু এই মোৰ চাউনতটো ডাবল ডবল শুনি আছা নেকি
নাই নাই নাই মই চিংগুল শুনি আছো চিংগুল তাৰতো হেৰি হৈছে বুজিছা অলপ লৰাই দিয়াচোন লৰাই দিয়া বাহতি
ৰ'ব গছৰ ওপৰত উঠিছো পৰা নাই মোবাইলটো কাণলৈ উঠিবলগীয়া হৈছে
অ িকে চাই চাই থিবা কিন্ত দেি
উম কিহে ন বেয়া সেইফে তাৰ ওপৰতে উঠ লম বুলি ভাবিছিলো মই উম এই টাৱাৰৰ টিকট উঠি লৈছিলে যে নেটৱৰ্ক নাপায়
এ সেইবিলাক বাৰু হেৰি নাই খালি অ শুনাচোন তোমাৰ হেৰি চ্ৰেণী গোছাৰ বাৰু হব তোমাৰ এতিয়া হেৰি কেনেকুৱা চলি আছে
কি
তমাৰ চাকৰি তাকৰি এতিয়াতো কৰি আছা নাই নে কি
নাই নাই চাকৰি কৰা নাই বাৰু তেতিয়ালৈকে
এ আৰু কি ভাবিছা পিছলে এনেকে হলে কেনেকে হব মইতো বাৰু বৰ্তমানতো ব্যয়ৱসায় এটো কৰি আছো বাৰু
অঁ পিছে কি ব্যৱসায় কৰি আছিলা তুমি
মই মানে মীল- মীন পালন কৰি আছোঁ মীন পালন।
অ'।
মই এতিয়া সেইটোয়ে, সেইটো কাৰণে চলি আছে বাৰু মোৰ চিন্তা নাই। খালি তুমিও পাৰিলে কিবা এটা কামত সোমোৱা নহ'লে তোমাৰ দুখুন এনেকে হলে কেনেকে হ'ব ইমান ডাঙৰ ল'ৰা এটা যদি ঘৰত তেনেকে থাক আ, মা দেউতাহঁতৰ খুৱাবই লাগিব ন? গম পাইছোঁ, মই সৰু মানে হেই এটা কৰিয়ে আছিলোঁ। অ'। ঠিকে আছে, খৰচাটো ওলাই থাকে আৰু নিজৰে কি কৰি আছিলা? এ, মই হেৰি কৰি আছিলোঁ। আছিলোঁ অ', ম‌ইও সেয়া মীন পালনে কৰি থৈছোঁ আৰু যেনে তেনে। বাকি তেনেকা একো নাই আৰু। অ', তেনেকৈ দুই তিনিটা সৰু ইমান ডাঙৰ নহয় আৰু বুজিছা?
অ'।
সৰু সৰু পুখুৰী তিনিটামান আছে, তেনেকে বেলেগ বেলেগ মাছ চালানী মাছ তেনেকে কিবা কিবি ৰখা হৈছে। বুইছা? সেই তেনেকে কোৱা, কোৱা এই দহ বিছশ মান আছে। অ', ঠিকেই আছে দিয়া ধৰা সৰু সুৰা মানে মোটা পইচা এটা ওলাই আৰু। নহয়া অ', ঠিকে আছে আৰু ষোল্লশ মান খুলি ল'বা। নাই পইচা নিমিলা হৈ যায় বুজিছা, হয় নেকি? ঠিকে আছে। ছে দিয়া ময়ো তেনেকে বাৰু তোক মই ভালকে ইমান হেৰি কৰিব পৰা নাই আৰু হ'লেও চলি আছোঁ। আৰু ধৰা তোমাৰ ইমান তেনেকে মোৰ হাততো বেলেগ বিজ্ঞাপন নাই যে। কাৰণে মানে মই এতিয়া বৰ্তমান যি কেইটা পইচা দি পাৰিছোঁ মই মীন পালনতে ব্যৱহাৰ কৰি পেলাই ভাল কৰিছোঁ আৰু সেইটো পুখুৰীতে মই ধৰা মই হেৰি গৰমতে গা চা ধুই কৰি তাতে ধৰা থাকোঁ আৰু গা-পা ঘৰো আছে তাতে ধুনীয়া খেৰৰ তাতে থাকি কৰি মানে খাই ম‌ই তেনেকেই মানে তাতে ম‌ই আছোঁ, তাৰপিছত ভাবি আছোঁ, কিবা এটা বেলেগ ব্যৱসায় এটা আৰম্ভ কৰিম বুলি। বৰ্তমান সেইটোৱে কৰি আছোঁ পুখুৰী আছে ন? পুখুৰীত আছে, আছে।
পুখুৰীটো খান্দিব পাৰি।
পুখুৰীটো খান্দিব পাৰি জানো? পাৰিবা পাৰিবা খান্দিব, মোৰ ইয়াৰ ওপৰতে একো টেনচন ল'ব নালাগে। আমাৰ মানে মেডিচিন চেডিচিন তেনেকে নামাৰো কাৰণ লেতেৰা বস্তু নিদিওঁ ন, বস্তুটো ভাল বস্তু। দানা দিও খাবলে সেয়া ক্লিয়াৰ হৈ যায়, আৰু বৰষুণৰ তেনেকে ভালেই হেৰি কথা পাতিলে‌ও ক্ষতি কৰে আৰু বুইছা?
অ', অ, মানে মই শুনিছিলোঁ মানে হেৰি দিয়ে মানে কি আছিলে মেডিচিন চেডিচিন দিয়ে যে সেইকাৰণে শুনিছিলো মানে মেডিচিন দিয়ে যে মানুহে পুখুৰীত
অ', দিয়ে-দিয়ে দিয়ে চোন তোণ মাৰে কিবাকিবি বেলেগ মেডিচিন মাৰে বাৰু মোৰ তেনেকে একো নাই। মানে খাট- খাটিব গ'লে মানে স্কিন প্ৰব্লেম হ উম, উম, হয় বাৰু। এ, এইবিলাক শুবই আৰু এই এইবিলাক এচেচ হৈ যায় বা ঘৰ সজুলি তেনেকুৱা কিবা কিবি বেমাৰে পায় ন লেতেৰা কাৰণ মানে মেডিচিন মাৰা কাৰণত সেইকাৰণে হেন্তে বস্তু লেতেৰা বস্তু খাবলৈ দিয়ে ন সেইটো কাৰণে পুখুৰীটো লেতেৰা সেই কাৰণে মেডিচিন মাৰে আমাৰ লেতেৰা বস্তু খাবলৈও নিদিওঁ। তাৰ বাদে মানে তোমাৰ ধৰা পুখুৰীত মেডিচিন মাৰিবলৈও দৰৱ কাৰণে সেইটো কাৰণে মই সেইকাৰণে মই তাত মই উম, উম, সেইটোয়ে মই নিজে গা ধু যেতিয়া তাত আৰু মই কি মেডিচিন মাৰিম হয় ন তাত মই গাৰ ধো উম, হম বৰ্তমানতটো নাই তোমাৰ চাওঁচোন পিছৰ বি ভাল বিজ্ঞাপন এটা পালে ল'বও পাৰো মই।
অ'পাৰিলে লৈ আহিবাচোন আমাৰ ঘৰ ফালে।
বাৰু মই চেষ্টা কৰিম দিয়া। তুমি হ'লেও এবাৰ কাৰোবাক ফোন কৰি সুধি চাবা যদি পৰাৰা যায়, তুমি লৈ ল'বা নহ'লে মই কিবা এটা মিলাই দিম।
অ' মিলাই দিবাচোন মানে মই বিচাৰি আছিলো বুইছা ৰাতিপুৱা পৰা পোৱা নাই মানে।
হোৱা নাই মানে। মই তোমালোকৰ ঘৰলৈ এতিয়াও যাব নোৱাৰিম। অলপ সময় ৰখিব লাগিব। মানে মই হেৰিলে যাম যে, প্ৰথমতে মোৰ ইয়াৰ মই তালে যাম মানে মীন পালনৰ জেগাটো মোৰ য'ত। মানে পুখুৰী আছে, তাত যাব লাগিব। তাত গৈ পেলাই মই দানা চানা দি কৰি। তাৰপিছত অলপ সময় পিছত মানে লাহেকে আজৰি চাজৰি হৈ তাৰপিছত ঘৰলৈ আহি গা পা ধুই কৰি তোমালোকৰ তালৈ যাম আৰু। আৰু অলপ সময় লাগিব মানে।
গ'ম পাইছো। মোৰ ঘৰত নাই বাৰু মই ফাৰমতে আছো, তালৈকে গুচি আহিবা পাৰিলে একে বাৰে।
অ' হ'ব দিয়া তেনে তালৈকে উওলাই দিম আৰু মই মই খালি এতিয়া বৰ্তমান তোমাৰ মই বাহঁত ঘৰত আছোতো ভাত পানী এই মাত্ৰ খাইছোঁ। মই এতিয়া ওলাম আৰু ঘৰলে যাওঁ তাৰপিছত ঘৰলে গৈ তালৈ যাম। আমি তাতে তাৰ পৰা বাহিৰে বাহিৰে ডাইৰেক্ট তোমালোকৰ ঘৰলৈ যাম আৰু তাৰপিছত তোমাৰ তোমালোকৰ ঘৰলৈ নাজাও চৰি ডাইৰেক্ট একে ফাৰ্মলৈ যাম আৰু তোমালোকৰ।
অ' আহিবা আহিবা মও এই ভাত কেইটা খোৱা নাই, খাই লওঁগৈ আৰু উম।